হেল্ল'!
হয়, নমস্কাৰ! গুড ইভিনিং!
হেল্ল!
হেল্ল'।
কি কৰি আছা? অঁ আহিছো আহিছো।
এইটো ইভিনিং আহিলোঁ মানে অলপমান আহিলো বাহিৰত গৈছা অলপমান বাহিৰত গৈছিলো এইটো। ঘৰত আহি পালো।
উ ইভিনিং কিবা খালানে?
এইটোৱে চাগে ইভিনং চাহ খাইছো ৰঙা চাহ।
অঁ অঁ অঁ, উম
হয়।
কেই।
বাকী আমি এতিয়া অ অকনমান আমি এ এডুকেশ্যন শিক্ষাৰ বিষয়ত কথা পাতিব পাৰোনে? আপোনাৰ লগত।
অঁ পাৰি পাৰি।
হয়। তো। অঁ শিক্ষা শিক্ষাটো বহুত এটা মানুহৰ জীৱনত শিক্ষাটো খুবেই প্ৰয়োজন। ত' এই সেই শিক্ষাকন আপুনি কৰ পৰা আৰম্ভ হোৱা বুলি ভাবে?
মইতো প্ৰথম উম ভাবো। শিক্ষা মা দেউতাৰ পৰা।
হয় খুব খ খৰ পৰিয়াৰ পৰা আৰম্ভ হয় ন হয় অ' পৰিয়ালৰ পৰাই অঁ পৰিয়ালৰ পৰাই আৰম্ভ হয় শিক্ষাটো।
প্ৰথম কথা পতাৰ কথা শিকাৰ পৰাই
আচাৰ ব্যৱহাৰীতি আচাৰ ব্যৱহাৰ ত' সেই মানুহে আমি ডাঙৰ বোৰে কৰা আ ব্যৱহাৰ বিলাক চাই চাই সৰু সৰু ল'ৰা ছোৱালী বিলাকো শিকে শিকে মানে শিক শিশু বিলাকে শিকি লয়।
হয়।
সেই তেনেকৈয়ে আমি যেতিয়া বাৰু স্কুলীয়া জীৱন পাই যাওঁ তেনে আজ আজি আজিকালিতো আগতে নাছিলে। আজিকালিতো অংকুৰ বুলি ওলাইছে সেই অং স্কুলত আমি নাম লগাওঁ। তাৰ পিছত আহি যায় আমাৰ ক শ্ৰেণীৰ পৰা আৰম্ভ হয় তেনেকৈ আৰু প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈ।
উম উচ্চ শিক্ষালৈ উম।
কিন্তু ভাল এটা শিকা হবলৈ কিন্তু ঘৰত ঘৰৰ বা পৰিয়ালত সংস্কাৰ থকাটো অতি প্ৰয়োজন।
অ এতে মানে এ সেইটো কেনেকা শি শিক্ষা বুলিলে কি অকল নিজৰ মানে পঢ়া শুনা লৈ পেলাই শিক্ষাটো ক'ব নোৱাৰি।
হয়।
এতিয়া নিজৰ অলপমান কি ব্য ব্যক্তিগত কি লাগিব, নিজে কেনেকে শিকিছা, কি কৰিছা আচ চাৰ ব্যৱহাৰ ৰীতি নীতি তেনেকে মানে সেইটোকেই আচল শিক্ শিক্ষা বুলি কয় ন' মানুহে ইমান ডিগ্ৰী লৈ পেলাই যদি এজন মানুহক ব্যৱহাৰেই কৰিব নাজানে এইটো শি শিক্ষা কি হ'ল আৰু তাৰ শিক্ষাৰ একো। একো মূল্যই নাই সেইটোৱেই।
অকল ছাত্ৰীয়ে চাৰ্টিফিকেটখন ল'লেই যে শিক্ষা হ'ব সেইট
অ', চাৰ্টিফিকেট অ সেইটোৱেই সি একোৱে নাজানে অকল সি পঢ়া শুনা বিষয় যেনেবা পঢ়া শুনা বিষয় জানিয়ে পেলাই ই মানুহক যদি বুজাবেই নোৱাৰে সি কেনেকে শিকে কেনেকা শিক্ষা ললে সি
শিক্ষাটো আপুনি কি বুলি ভাবে মানুহক যিমানে আপুনি শিক্ষা দিব সিমানে আপোনাৰ জ্ঞান বাঢ়িব নে। জ্ঞান কমিব
যিমানে শিক্ষা দিব সিমানে জ্ঞান বাঢ়িব। জ্ঞান কে কে কেনেকৈ কমিব এইটো। এইটো আপুনি আৰু আৰু দুজনৰ। পৰা জানিব পাৰিব ন আপোনাৰ কি ভুল হৈছে সিহঁতে মতামত দিব ন আপোনাক।
ত সেইটোৱে কথা আমি আমি শিকা আমি নিজে যিমানখিনি। শিক্ষা লাভ কৰো কিতাপৰ পৰা হওক বা স্কুলীয়া কিতাপৰ পৰাই হওক আমি মানুহক। যিমানখিনি ক'ব পাৰোঁ বা শিক্ষা দিব পাৰোঁ নিশ্চয় আমাৰ জ্ঞান সিমানেই বাঢ়িব বুলিহে মই ভাবোঁ।
হয় হয় যিমানে শিক্ষা বিলাবা সিমানে জ্ঞান। এ বাঢ়িব আৰু শিক্ষা উম বাঢ়িলেহে
উম আচ্ছা আহ হয় শিক্ষা শিক্ষাটো কিবা এটা সময়সীমাৰ ভিতৰত। থাকে বা চাৰিও। শিক্ষাটো সময়সীমাৰ ভিতৰত থাকে নে চাৰি বেৰৰ ভিতৰত থাকে, আপুনি ভাবে নেকি তেনেকা? শিক্ষাটো চাৰি বেৰৰ মাজত বা এটা সময় লৈকে।
তেনেকুৱা তো নহয় শিক্ষা।
হয়।
শিক্ষাটো আপুনি গোটেই জীৱন শিকিবই লাগিব।
উম।
এতিয়া ডাঙৰৰ পৰা ও কিছুমান শিক্ষা শিকিব পাৰি, সৰুৰ পৰা ও কিছুমান শিক্ষা শিকিব পাৰি।
হয়।
যিবিলাক আমি এতিয়া নাজানো, এতিয়া সৰু সৰু ল'ৰা ছোৱালী কিছুমান ইহঁতৰ মানে এ এটা থাকে ন ইহঁত ৰ জেনেৰেশ্যন এটা কিবা, এইহঁতে জানে শিক্ষাতো। এতিয়া আমি নাজানোঁ, এই ইহঁতে আমাক শি শিকাব ন, ইহঁতে যে এইটো এনেকে নহয় এনেকে এনেকে। আমাৰ জেনেৰেশ্যন এনেকে কৰিলে এনেকে ভাল পায়। তো আমি তেতিয়া হে গ'ম পাম। আৰু ডাঙৰ মানুহৰ তেনেকুৱাই আৰু। ইহঁতৰ কথাবোৰ ইহঁতে জানিব, আৰু এতিয়া কলেহে আমি জানিম।
উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ। মানে যিবিলাকে ধৰ অ' ছিক্সটি বা। ছেভেণ্টিট, মানে উন্নৈশ ছাইড বা সত্তৰত জন্ম লৈছিল মানে, বহুতৰ এতিয়া গাঁৱৰ মানুহ আছে, গাঁ গাঁৱৰ মানুহ আছে ইণ্টাৰনেট কি বস্তু আজিয়ে গ'ম নাপায়। আজিলৈ গ'ম নাপায়। বা ইন্টাৰনেট কেনেকে চলাব লাগে সেই মানে যিবিলাক আজি আ ছিক্সটি অ' অ' চিক্সটি চেভেণ্টি
ছিক্সটি প্লাচ ধৰি লোৱা আৰু।
হয়, হয়। ইণ্টাৰনেট কি বস্তু এইবিলাক বুজি পোৱা নাই। আৰু ইমানো যাব নালাগে, আজি হয় আজি গাঁৱত এনে কা বহুতো মানুহ আছে ইন হা'। হয়। মানে আজি কালি গাঁৱত বহুতো মানুহ আছে এইটো আমি দেখা পাওঁ। মানে হয়, আজি আজি কম্পিউটাৰ বুলিলে কম্পিউটাৰ ব্যৱহাৰৰ উপকাৰিতা উপকাৰিত বিষয় নাজানে। ইণ্টাৰনেট কি? সেইবিলাক এতিয়াও বুজা নাই। ত' মই জানো আমাৰ গাঁৱে ভূঞে সেই বোৰ আমাৰ মানে শিক্ষাৰ শিক্ষা দিয়াটো অতিকৈ জৰুৰী। ত' আমি মানে স্বেচ্ছাসেৱী আ হয়। আমি স্বেচ্ছাসেৱী সংগঠন, হয়। হয়। আমি স্বেচ্ছাসেৱী সংগঠন হিচাপে হিচাপে গৈ এই খিনি যদি সিহঁতক শিক্ষা দিব পাৰো নিশ্চয় সমাজৰ কাৰণে এটা ভাল শিক্ষা হ'ব বুলি মই বহুত আশাবাদী।
অ' আমিও তেতিয়া আকৌ জানিব আকৌ জানিব পাৰিম, তেতিয়া আমাৰ ৰিপিট হ'ব। আকৌ ভাল হ'ব, যে আমি এক্সপাৰ্ট হ'ম তেতিয়া তাতে। আৰু ইহঁতৰো ভাল হ'ব ইহঁতেও জানিব।
হয়।
এনেকাই।
ত' হে শিক্ষাটো আহ অকল এটা সময়ৰ ভিতৰত সমাপ্ত হয় বা আহ মানে আপুনি এটা অ' জন্মৰ পৰা মৃত্যু লৈকে আপুনি মানে গোটেই শিক্ষ ক্ষাটো লাভ কৰিলে বুলি আপুনি ভাবে নেকি?
গোটেই শিক্ষাটো, তেনেকে মানে কি? বহুত কথা কিছুমান থাকি যায় ন, এতিয়া যোনে যাৰ যেনেকা আৰু যদিও ই হয় ই। ভাবে যে, মই এ চ সকলো শিকিছো। তেতিয়া ই-ইয়াৰ লগত কথা থাকো আৰু আমি ধ-ধৰি বান্ধি ত' শিক্ষা দিব নোৱাৰো ন' মানে যে এইটো শিক্ষা তই শিকা নাই সি নাই। এতিয়া নিজৰ লগত কথা যদি শিকিব ইচ্ছা আছে ত' মানে শিক্ষাটো ল'ব পাৰে।
মই মই মোৰ মোৰ অনুভৱ হয়। আমি শিক্ষাটো কেতিয়াও শেষ কৰিব নোৱাৰোঁ আপুনি যিমানেই শিকিবা সিমানেই শিকি থাকিবা। কিন্তু আ-আপুনি যিটো নাজানে হয়তো বেলেগ কে সেইটোৰ বিষয়ত বহুত পাৰ্গত হৈ আছে আমি তেখেতসকলৰ পৰাও মানে শিক্ষা গ্ৰহণ কৰাটো খুবেই জৰুৰী, মই ভাবো যে আমাৰ শিক্ষা কেতিয়াও শেষ নহয়, আমি মৃত্যু হৈ যাম তথাপিও আমাৰ শি-শিক্ষাবোৰ থাকি যাব।
হয়।
কিন্তু এটা এজন মানুহে মানে জীৱনত এই সম্পূৰ্ণ শিক্ষ শিক্ষটো গ্ৰহণ কৰিব নোৱাৰে মানে এ মানে সকলো বিষয়ত পাৰ্গত নোৱাৰে হয় ন'। আপুনি হয়তো কোনোবা এটা বিজ্ঞানত গত, তাকে কোনোবাই আপ
হয়, কোনোবা গণিতত কোনোবা ইংলিছত যেনেকে অ'।
হয়।
এতিয়া ই যদি মেটচত পাৰ্গত মই যদি নহয় মই আৰু মানে তাৰ পৰা শিকিব লাগিব। এতিয়া মইতো আকৌ বেলেগত ইংলিছ ইংলিছ পঢ়াই ইংলিছ মাষ্ট ত' জনত তাতে গৈ মই কিটো শিকিব নোৱাৰো ন' মেটচটো শিকিব নোৱাৰো ন'। তেনেকুৱাই আৰু।
ত' অ'।
এজন সৰু ল'ৰাক বা ছোৱালীক আমি পৃথিৱীৰ লগত প্ৰথম যেতিয়া চিনাকি কৰাই দিওঁ তেতিয়াৰ পৰাই আমি
হয়। হেল্ল'। হেল্ল'।
সম্পদ গঢ়িব লগা হয় তে মি স দিব লাগিব ভাল শিক্ষা এটা দিব লাগিব। তেতিয়াহে আমি সমাজখন সমাজখন এটা ভাল পৰিৱেশ
হয়, হয়।
তাৰনে আ, আমি কিছুমান আ কাম হাতত ল'ব লাগে আমি উঠি অহা যুৱচামে মানে ভৱিষ্য প্ৰজন্মৰ প্ৰজন্মনৰ প্ৰতি লক্ষ্য ৰাখি আমিয়ে অ', ভাল শিক্ষা লৈকিনি আগুৱাই যাব লাগিব আৰু সমাজত সচেতনতা বি ধি কৰিব লাগিব, শিক্ষাৰ বিষয়ে শিক্ষাৰ অবিহনে আজিৰ যুগত মহ ত' মানে একোৱেই নাই বুলি মই ভাবো কাৰণ আপোনাৰ শিকাৰ অ', অ', শিক্ষাৰ ওপৰত মানে ভাল শিকাৰ ওপৰত এটা শিকা লাগে মানে আজিকালি যিহেত টো কম্পিটিটিভ যুগ হয় ন' ত' সেইকাৰণে যিমান ভাৰো আমি ভাল এটা শিক্ষা দিয়াৰ চেষ্টা কৰিব লাগে।
হয় হয়। হয়।
হয় কওক চোন।
হয়।